অ', হেল্ল' কওঁক।
ফোন কৰিছিলা
অহ বহুত দিন কথা পতা নাই এইকাৰণে এই আজিকালি পলু বিলাহন যে মানে এই এৰি মুগা এইবিলাক যে কাপোৰ বনাই মানে সেইটোতো পোহা হয় আপুনি সেই বিষয়ে জানে নে নাজানে?
আহ পলু প্লু মুগা এড়ি মুগা
অ অ সেইবিলাখনৰ বিষয়ে লৈ
সেই সেইবিলাক খেতি এইবিলা তাৰমানানে খেতি কৰে
অহ সেইটো বিষয়ে জানিব বিচাৰিছিলো মই
পলু পকা হয় না
অ অ অ অ
সেই দে গছত উঠাই দিয়ে গছত এটা গছত উঠেই দিয়ে এই এড়াগছৰ পাত যি আছে সেই পাত বিলাক পলু বিলাকে খাই শেষ কৰি দে-
অঁ।
শেষ হোৱাৰ পাছত- সিহঁতৰ হেৰি হয়। অ দিবা পাৰিব হয়।
অ।
পেট ভৰাৰ পাছত সিহঁতে দিমা পাৰে দিমা পৰাৰ পাছত আকৌ- সেইবিলাক আকৌ ঘৰত আনি-
অঁ অঁ অঁ।
এই ঘৰৰ এটা ৰুম - মত
উম, উম।
এ বে আম পাত বা পলু পাত দি পেলাই পোকাবিলাক তাতে থৈ দে, থৈ দিয়াৰ পিছত সিহঁতে হে কৰে বাহা এটা সাজে। সেই বাহাটো এই বাহাটো তাৰমানে এ কেইদমান পাছত এ - এ -এটা গোটা হেৰি হয় আৰু। সূতাৰ টাইপ হয় আৰু সেইটো সূতাৰ টাইপ হয় আৰু। অলপ যদি সেই কৰে ন' টানি - টানি আনে আমাৰ সূতাৰ দৰে হয় আনাৰ পাছ পিছত যদি এতিয়া পকা চকা মৰি যায় আৰু মৰাৰ পিছত সেইটো মানে সম্পূৰ্ণ হোৱাৰ পিছত এ- এ এইটো আনি আনি এ মানুহ বিলাকে সুতা কাটে পাকে-পাকে- পাকে-পাকে তাকো তাকুৰিত ঘূৰাই
কিন্তু এ কিন্তু মই এনে অলপ আৰু বেলেগৰ পৰা শুনিছো মানে এই মুগা গছৰ মানে মুগাৰ বোলে মুগা পলু এইবিলাখান পোহাৰৰ কিছুমান আৰু বেলেগ ধৰণৰ পদ্ধতিত মানে গছ আছে সেইটো গছ ৰ নাম আপুনি জানে নে নাজানে মই কিন্তু অলপ শুনিছো সেইটো গছো খাওলা গছ বুলি কয় চিচু গছ অ, আৰু শাউলা গছ বুলিয় কয় কিছুমান একদম অ,
সেই গছ বিলাক পকা বিলাক পলু অ, মুগা পকা গি লা উ উঠাই দে। সিহঁতে মানে বগাই বগাই যাই যাই যাই যাই চমু গছৰ পাত বিলাক খাই। চিচু গছৰ- পাতবিলাক খায়। আৰু পিছত যে শেষ হ'ব তেতিয়া নামি আহে। পেট ভৰাৰ পিছত, নামি আহাৰ পিছত এই ঘৰত মানে এটা ৰুমত এই আম পাত কিবা কিবি পাত আৰু থৈ দে থৈ দিয়াৰ পাছত পকাবিলাক যাই যাই বাঁহ সাজে।
আহ
হাঁহটো হৈছে মুগা। এটা মুগা হৈ যায়। সেই মুগাটো মানে সেইয়াই আৰু পকাবিলাক তাতে মৰি যায় আকৌ ৰদত দি অ মুগা মুগাটো আকৌ আনি পেলাই মানুহ বিলাকে সেই ৰ'দত দে
আহ আহ অৱ অৱ অৱ।
ৰদত দিয়া। তাৰ পাছত পোকাটোতো মৰি যায় যাৰ পাছত আৰু উম। মানুহবিলাকে যি কাৰখানাত নি কেনে মুগাটো সিজায়। সিজাই কেনে এ দুটা মানুহ লাগে। মুগাটো সিজাই কেনে এটা এটা এটাকে সেই হাতৰে সূতা ওলাই ওলাই পাঁচটা মান পাঁচ তামান মোগাত এডাল সূতা কৰে পাকে পাকে সেইটো মানে ঘিলাবলৈ কয় কৰে চুঙাত মেৰাই মেৰি কিনে সেনেক আৰু মুগাৰ সূতা হয় আৰু। সেইটো আমি কৰিছিলো আগতে। ঘৰত সেইটো কৰিছিলো সেনেকে মুগাৰ সূতা হয় হোৱাৰ পাছত সিটো হোৱাৰ পাছত আৰু আৰু ডাঙৰ ডাঙৰকে আক্ষাত আাক্ষাত কৰে আৰু এটা সেইটো হেৰি বলে কয় বলেন বলে কয়। সেই পাকাই পাকাৰ পিছত ডাঙৰ ডাঙৰ একাত একমুঠা একমুঠা সূতা হৈ যায়। সেই সূতাবিলাক আকৌ ববিনত বতে এৰি নটা নটা উঘা বুলি কয় যি সেই উঘা উঘাত সুতাটো লয়।
অ।
লৈ কেনে আকৌ সেইবিলাক আৰু ববিনত বটে বতি কেনে আৰু ড্ৰামা আছ ছে ড্ৰামত বাত তি কাৰে, বাতি কাৰি এই বিলাকেই কে বহুত অলপ মেৰামতি কৰি কৰি কাপ কাপোৰ বয় আৰু মুগৰ কাপোৰ বয়
অ সেইকাৰণেতো মুগাৰ কাপোৰৰ দাম বহুত মানে অসমত মুগাৰ কাৰণে মানে বিখ্যাত আৰু অসমৰ সোণালী অসম সেইকাৰণে নাম দিচিঙ মু মুগাৰ কাপোৰৰ কাৰণে
কিন্তু কাম খানি আমি জানো গোটেইখিনি কাম খিনি জানো মো মুগাৰ কেনেকে মুগা হৈ যায় মুগাৰ খেতি কেনেকে কৰে জানো আৰু সেই খিনি জানো আৰু গোটেইখিনি দাম দামটো সেইকাৰণে বহুত মুগাৰ আছলি মুগাৰ সূতা দাম বহুত আৰু আজিকালি নানান ধৰণৰ সূ চলেছি বহুত বহুত বহুত ধৰ সূতা ওলাইছে ওলালে সেইবিলাক সূতাই আকৌ আচলি মুগা বুলি মানুহ বহুত টকা
অ অ অ অ তে আচলটো পাব লাগিলে, আৰু বহুত চল্লিশ পঞ্চাশ হাজাৰৰো বেছিয়ে দাম হ'ব
উম ব আচলতটো পাবাৰে নহয় পাব আচলতো হ'লিও তাত এডাল দুডাল হ'লেও মিক্স
অ ইমান আৰু নি
ইমান আচল নিদিয়ে আগত যেনেকে দিছিলে আজিকালি নিদিয়ে, আচল বোলে কব তোমাক অ আচল বোলে কব থাকিব এডাল যদি আচল দিছি দুডাল দুই নম্বৰী দিছ টৰ্চ দিছি সেনেকেকে নে আছলি মুগা বুলি কয় মানে বহুত টকা পায়।
এই আপোনাক আৰু এটা কথা সুধিব বিচাৰিছো, টচ বুলি যে কয় এই টচ টচৰ হেৰিটো সুতাটো কিহৰ পৰা তৈয়াৰী কৰা হয়।
সেইটো মেচিনত কৰে সেইটো সেইটো পকা চোকাৰ কথা সেইটো ইমান নাজানো পলু পক্ষত কিবা কথা বুজি নাপাওঁ। কিন্তু সেইটো মেচিনত কৰে মেচিনত কিবা হেৰী পাই কৰে চুইটাৰ পে কৰে
অ অ নাই সেইটোৰ বিষয়ে অলপ সেইকাৰণে জানিল আৰু বিচাৰিছো কাৰণ তাৰমানে সেইটো বিষয়য়ে নাজানো অ! অ! অ এতিয়া আৰু হেৰি না আমাৰ অসমত এতিয়া কামা মা কামাখ্যাৰ ওচৰত মানে অম্বুবাচী মেলা আৰু আৰম্ভ হৈছে বুলি ক'ব পাৰি। মানে বাইশ বাইশ তাৰিখ অ বাইশ তাৰিখৰ পৰা মানে আৰম্ভ হ'ব আহিছে গৈ পাইছো গৈ ভাল লাগে। এইবাৰ চৰত যাম বুলি ভাবিছোঁ, সহ হাত দু সন্ন্যাসী আহি পাইছে অলৰেডি। এয়াই আৰু।
অ'।
পুৰা ভৰ্তি হৈ আছে। ভিৰ হয়। মেলা পাতে, ভাল লাগে চাই। বহুত ধৰণৰ বস্তু উলিয়াই। মানে সৰু বাট চ্ছাৰ পৰা ডাঙৰলৈকে বহুত কিবা-কিবি উলিয়াই, ভাল লাগে চাই। তাৰোপৰি বেলেগ, হেৰি দিয়ে অলপমান এই ধৰি লোৱা এই কিছুমানে খোৱা খাদ্য।
খোৱা খাদ্যটো চৰকাৰেও দিয়ে। কিছুমান হেৰি থাকে ক্লাব থাকে ক্লাবৰ পৰাও দিয়ে, ফাণ্ড থাকে কিছুমানৰ সেইবিলাকেও দিয়ে। খোৱা বস্তুবিলাক দিয়ে। আৰু এইবিলাক সেই জেলত ফ্ৰী পাই ন, অহা যোৱাৰ খৰচা। টিকট হেৰিলে এনেই আহিবা দে, পইচা নলয়তো টিকট নলয়তো। অ', এনেই আহিবা দেই, অ-অম্বুবাচী মেলাত। বহুত ভিৰ হয়।
আম কঁঠাল দিব।
উম গুৱাহাটীৰ কামাখ্যা ষ্টিচন দি আছে অঁ তাত এ তাতে ধুনীয়াকৈ বাৰে এইবিলাকে স সাধু সন্ন্যাসী থাকে কাৰণে,, ভক্তবিলাক থাকাৰ কাৰণে বহুত জাগা ওলাই দিছি। টয়লেট, লেট্ৰিন চব বনাই দিয়ে আৰু, খা খাদ্য- বহু ধুনীয়াকৈ হৈছে
অআ
আৰু এইফালে পাণ্ডু পট আছে না, পাণ্ডু পৰত তাতেও তাতেও বহুত ভক্ত থাকে, আৰু এইফালে সৰুলো ফিল্ডত কালি কালি পৰশ্ৰুৰামত ত আৰু বহুত ভক্ত থাকে
অ অ
কামাখ্যা মাই নামত আহি পেনে এনেকে থাকে আৰু দৰ্শন হয় লাহে লাহে পিছত দৰ্শনে গুচি যায়
ভাল অ অ ভাল লাগে দৰ্শন হলে বহুত ভাল লাগে ইন
উম দৰ্শন হ'ব নোৱাৰে ইমান ভিৰত
অ
নহয় না এইকেইদিন
অ ছাব্বিশ তাৰিখে ছাব্বিশ তাৰিখে খোলা দিব বাইশ তাৰিখৰ পৰা বন্ধ থাকিব ভক্তৰ আগমনৰ কাৰণে
এইটো আমাৰ অসমত এইটো বহুত বি খ্যাত আৰু অমুবাচীটো আমাৰ কামাখ্যাৰ নামত ইমান বাহিৰৰ বৰ ভক্ত আহে বাহিৰা দেশৰ পৰা বা জাপান আম এতিয়া চবৰ পৰাই মানুহ
অঁ
বহুত দূৰৰ পৰা আহে ইহঁত বহুত বিখ্যাত আৰু এম্বুবাচীটো মানুহ তাৰমানে সেয়াই আৰু মান হৰি প্ৰমাণ পায় আৰু সেইকাৰণে আহে।
অ আহ কেতিয়াবা আৰু পাৰিলে যাম আৰু সেইটোৱে ভাবিছো কেতিয়াবা আৰু ইচ্ছা যায় গৰম কাৰণে অলপমান মনটো সেমেকি যায় বহুত গৰম পৰি আছে।
উম।
মানুহৰ ভিৰ ব হুত হৈ আছে ভালে গৰম অ অলপ মানে যাবৰ ইচ্ছা যায় যাবৰ ইচ্ছা নাযায় তেনেকুৱা একুৱা মনৰ ভাৱ হৈ থাকে গৰমৰ কাৰণে বেলেগ একো নাই আৰু তাৰোপৰি বতৰটো অলপমান মানে সেমেকা এবাৰ বৰষুণ দিও দিও কৰে এবাৰ ৰ'দ দিও দিও কৰে সেনেকুৱা হৈ আছে ভালে হৈ আছে।
এতিয়া বৰষুণ নিদিলে ভাল আৰু ভক্তবিলাকৰ অল
অ', কষ্ট হয় বৰষুণ দিলে। ৰ'দ বেছি যদি ছিও নাই, অলপ মানে গাত তাপ লগা নিচিনা লাগি আছে। গৰম ভাৱটোৰ কাৰণে। তাকে।
চাও যাব পাৰো নেকি, মাই যাব যাই যদি যাম আৰু কামাখ্যা মাই যদি লৈ যায়। যাম আৰু। যাম বুলিতো মনত ক'বও নোৱাৰি দিনা মাই নিবাই লাগিব, মাই নিবা লাগিলি যাব লাগিব।
অ', চবতে মানে য'তেই নাযাওক কিয়, আপোনাৰ মনটো মানে ভগৱানে লৈ যোৱাৰ নিচিনাই যাব লাগিব আৰু। গ'লে তেতিয়া সেনেকে যাব পাৰি আৰু। যাম বুলি ক'তো যাব নোৱাৰি না। ভগৱানৰ আ শীৰ্বাদ থাকিব লাগিব, তে তিয়াহে যাৱ যায়। দে।
তুমি জুবিন ক্ষেত্ৰত গৈছানে?
জুবিন ক্ষেত্ৰত যাই পোৱা নাই। মানে যাম বুলি মনত এটা ঠিৰাং কৰি আছো, কিন্তু সময় উলিয়াব পৰা নাই। সময় কেতিয়াবা উলিয়াই যাম আৰু কিন্তু এতিয়ালৈ যোৱা নাই। আপুনি গৈছে নেকি?
যোৱা নাই। ঘৰৰ পৰাই ঘৰৰ পৰাই ভাবো আৰু। যাম বুলি যাৱা নহয়।
অ' কেতিয়াবা যাব লাগিব আৰু, অ' এয়া আৰু
অ'
তাৰপিছত আৰু আপোনাৰ এই ইয়াতে আৰু উম্ আমাৰ ইয়াতে গ্ৰন্থমেলা হৈ গৈছে৷আপুনি গ্ৰন্থমেলাত গৈছিল নে?
গৈছিলো গৈছিলো৷ হে' দিয়া